অ কোৱা কি ক বৰ্তমান
ছা
মই শুই আছো। ভাত খালা? হেল্ল'
আৰু কি খালা?
আৰু খাইছো
ত কি খালা?
ৰাতিপুৱা উ খাই আছিলো আৰু
উম এতিয়া কোনটো
হা হা?
কোনটো কল খাইছা?
অ মালভুক কল খাইছো।
তুমি কেতিয়াবা ফুৰিব গৈছা নেকি বাহিৰত?
বাহিৰত মানে হেৰিত গিছিলো খালি শ্বিলঙত গিছিলো।
তাৰ বিষয়ে জানে স কেনেকে গৈছিলা তুমি?
শিলঙত আমাৰ সেই মই ক্লাছ নাইনত থকাতে আহছিলো আমাৰ ফেমিলিৰ লগত গৈছিলো। নিজকে কাৰত লৈ কেনে তাৰপিছত শ্বিলংতহে আছে যে কি চেৰাপুঞ্জি আৰু ডাউকী যে আছে তাতে সেই দুটা জাগাত গেচিলো
তুমি গম পোৱা নে নাই চেৰাপুঞ্জীক হেই বুলি কোৱা হয় তোমাৰ বৰষুণত চবতকে তাতে বৰষুণ বেছি
অহ-অহ-অহ আমি আছিলো তেতিয়াও সেয়ে চিল বৰষুণ আছিল বহুত
হা- হা
অহ, তুমি তাতে কেনেকে তাতে কি যায় কি খালা কেনে কে গলা গুৱাহাটীৰ পৰা কেনেকে গৈছা তুমি
কাৰ লৈ গৈছিলো আমাৰ ফেমিলীৰ লগত।
ঘৰৰ মাহনুৰ লগত
আহ ঘৰ মানহৰ লগতে আছিলো।
উম- হুম
আৰু ডাউকী যে ডাউকী তোও মানে তলত যে এটা আছে যে হে অলপমান হে পানী আছে মে নদীৰ দৰে অলপ ইমান ডাঙাৰ নহয় আৰু সেই
উম, বিলৰ নিচিনা আছে কিন্তু সেইটো তোমাৰ বৰষুণৰ টাইমত গোটেই পানী খিনি বেয়া হৈ যায় আকৌ যেতিয়া তোমাৰ সেই আহে ঠাণ্ডাৰ দিন আহে জানুৱাৰী টাইমত এইটো একেবাৰে ক্লিন পৰিষ্কাৰ হৈ তুমি বতিং কৰিলে কেনেকুৱা ভাল লাগে ন'
অহ - অহ কিন্তু আমি যেতিয়া মানে গৈছিলো যে আমি বত টিং কৰিব পাৱা নাই মানে বহুত বৰষুণ আছিল সেইকাৰণে তলক লেগি নামিবও পাৰা নাই।
সে এনেকুৱা হৈছিল তুমি তাতে যাই তোমালোকে কি- কি খালা তাতে কি পিন্ধি গৈছা ছিলা কেনেকোৱা কাপোৰ পিন্ধি গৈছিলা?
পিন্ধি মানে কি আমাৰ নৰ্মেল ড্ৰেছ আমি যেনেকুৱা সেই
অহ, শুৱালকুচি তোমাৰ ঘৰত যিহেতু তুমিতো শুৱালকুচিৰ পৰা এই পাট মুগাৰ কাৰণে বিখ্যাত হয় তুমি কি পিন্ধিছা?
হা- হা পাট মুগাৰ বাবে বিখ্যাত হয়। বহুত ভাল- ভাল পাই তাতে চব কোৱালিটী থাকে।
তুমি সেই চিনিপোৱা মেখেলা - চাদৰ চিনি পোৱা?
উম।
মেখেলা -চাদৰ পিন্ধে নে নিপিন্ধে?
পিন্ধো কেতিয়াবা মাজে - মাজে।
কি পিন্ধা?
মেখেলা -চাদৰ পিন্ধো মাজে- মাজে।
আৰু তোমাৰ একচুলি কি তোমালোকে ঘৰত কেনেকুৱা খাদ্য খোৱা, কি খোৱা
অ' ৰুটিও পাওঁ সেই খাওঁ আৰু অহ, ভাতে বেছি খোৱা যায় ৰুটিটো কম খাও আৰু
মই কম নেকি কেনেকে গৈছিলোঁ মই।
তুমি অ' কোৱা যোৱা নাই কিন্তু এনে মবাইলত মানে চাইছো আৰু
মই মানে কি আমি ন' লাভত ফ্ৰেণ্ড গে আমি মানে গুৱাহাটীত থাকো একচুৱেলী আমাৰ ঘৰ এনেও বৰপেটা হয় বৰপেটাৰ পৰা গুৱাহাটী অহ, চিক্সটি কিলোমিটাৰ ত' আমি প্ৰথমতে লগৰ কেইটাই ভাবিলো আমি একেলগে ফুৰিব যাওঁ ত আমি তাৰ পৰা ঘৰৰ পৰা বৰ পেটাৰ পৰা ওলাই আহি লগৰ ৰডত আহিলো আহিপিনে তাৰ পৰা বাছত উঠি আমি আহিলো গুৱাহাটী গুৱাহাটীৰ পৰা আমাৰ উম আমি দুয়ো আমি টিকট কাটিলো ষ্টেচনৰ পৰা টিকট কাটি কেনে আমি এ মই গ'লো নি শাপং গাঁওখনলৈ তাতে যোৱাৰ সময়ত সময় লাগিল ৰাতি দহটাত উঠিছো ৰাতিপুৱা আখটাৰ উঠাইছো কিন্তু গোটেই ৰাতি মানে আমি ট্ৰেইননত ভালকে শুবই নোৱাৰিলো ট্ৰেইনত যাইকিনে আমি অলপ কিবাকিবি খালোও বিৰিয়ানি খালো প্লেটখনল কিবাকিবি খায় ৰাতিপুৱাতে আছিলো ৰাতিপুৱা উঠি কিনে আমিৰ ম পালো এ এনেকুৱা দৃশ্য চাৰিওফালে প্ৰাকৃতিক দৃশ্য বহুত ভাল লাগিল চাইকিনে গছ গছনি পাহাৰ পৰ্বতে আবৃত হৈ আছে এনেকোৱা মতে কেইটামান ফটো চ টো মাৰিলো আৰু মেঘ ডাৱৰে
মানে হে যাং মানুহ প তিনিটা তিনি চাৰি যায় নেকি কিবা আহে বেলিতো চাও কাৰণে মানে তহতি কি বি কেনেকোৱা কৰা যায়
কৈ আছো ৰবা তোমাৰ গোটেইখিনি কলে বুজি পাবা এতিয়া' আমি পৰা আমি ভাবি নতুন ধাক এইটটি কিলোমিটাৰ ছিক্সটি কিলোমিটাৰ দূৰত হয় পাহাৰ বা ৰিয়া এখিনি ডাইৰেক্ট ট্ৰেইন নাজায় হয়তো আমাৰ যাবা লাগিব বাৰতা লাগি ট্ৰেইনত ট্ৰেইনত নহলে মাহতক লৈ গৈ আমাৰ সে যাব লাগিব বাছত বা চমুত যাব লাগিব চতে কি কৰিলো উম টাটা চমুত গ'লে বেছি টাইম লাগে অলপ সেইকাৰণে আমি মাহত ষ্টেচনলৈ আমি ট্ৰেইন গটেইতটো গলো আকো যোৱাৰ সময়ত তেনেকোৱা পাহাৰ পাহাৰ মৰে বগাই বগাই গ'লোঁ গোটেইখিনি পাই কিনে তাৰপৰা দুজনে নামি কিনে ষ্টেচনৰ ওচৰত সেই আছিল অটো আছিল অ অটো উঠি কিনে আমি অ তাৰে ওচৰতে মাহত চহৰত হ'ল তাতে গাহো টাউনত গ' ওলাই কিনে আমি তাৰে লোকেল খোৱা ব স্তু খালো চিকেনেৰে ভাত খালো অৱশ্যে তাৰে থ থলুৱা বস্ত্ৰ কাপোৰ কানি কেইটামান কিনিলো তাৰে পৰিৱেশটো চালো বহুত ভাল লগা দৃশ্য হয় তাৰ মানুহবিলাক বহুত ডিচিপ্লন ফল চব ফল কৰে কৰে সেটো কৰি কিনোই আমি লাহে লাহে লাহে লাহে লাহে টুমযাং পিকাৰ পিনে
টোমযাঙত মানে কি ৰাখা কি কৰে সিহতে
তাৰে তাতে মানুহৰ বহুত মানুহ থাকে যেনেকৈ মাৰ কুকি এ বড়ো ৰাভা তিৱা মিচিং চব মানুহ একেলগে থাকে তাতে ত তাৰে উম তাতে চব ভাগাবিলাক নিশ্চিত কৰি থাকে এতে ত' আমি শুনা আমি তাতে মাহৰ পৰা আমি গাড়ীত গাড়ীখন লৈ যাবলৈ ওলালো টোম টাম চ' তাতে যা তুমজাং পোৱাৰ আগতে এখন গাওঁ পায় সেই পঢাই পিলিকুল ভিলেজ তো সেইখন পোৱাৰ আগতে আমি কি কৰিলো ৰাস্ত তাত বহুত লিচু গছ নাচপতি গছ পালো আমি গাড়ীখন ৰখাই কিনে আমি দুইয়ো নাচপতি আৰু লিচু কল লিচ লিচোটো খাই ভাল লাগিল
মানে এনে চবে মানে এনে ফ্ৰীতে মানে চিঙি খাব পৰা আৰু মানে মানুহে বেলেগে দেখা পালে একো নহয়
মানে বেলেগৰ ঘৰত আমি কই কিনে খাইছো মানে সুধি কেনে খাইছো যে মই খাব পাৰিম নে নোৱাৰিম যে তোমালোক খোৱা নাচপতি পাৰিলো নাচপতিটো অলপ টেঙা আছিল অলপ খালো খাই কিনে আকৌ আমি সেই তুমজাং বিক পিনে যাবলৈ ওলালো আহি কিনে আমি পিলে কোল যিটো ভিলেজ আছিল তাতে আমি ৰেজিষ্টেট কৰিলো গ কেনে কৰি কিনে আমি আকৌ হেৰি ললো ন যাব লাগিব আমাৰ পানী তাৰপিছত তোমাৰ আহ তাতে আকৌ ৰুটি, মেগি চেগি খালো খাই কেনে, পানী কেইটামান ললো কেনে এইয়া বাঁহৰ সে বাহ তোমাৰ পুটাৰ নচিনা সৰু সুৰা কি বুলি কয় এইটোক বাহৰ খুটা বুজি পা বাহৰ খুটা এখন পাই লৈ যাব লাগে মান উঠ বলম নহয় মিঠাপাৰা ৰাউনা দিলো যাব লাগিলে তোমাৰ ছয় চাৰি ঘন্টামান লাগে চাৰে পাঁচ ঘন্টা লাগে। ত আমি ৰাতি পুৱা দছটাত উ উঠিবলৈ আৰম্ভ কৰিলো। চ যোৱা যোৱাৰ সময়ত আমি বহুতো নাচপতি গছ আকৌ পালো আকৌ আম প্লাম গছ পালো আমি তাত তাতে নাচপতি কেইটামান পাৰিলোয়ে কিছুমান মানুহে ন বাহৰ কামি ধৰিছিল সেই বাঁহৰ কামিদি নাচপতি পাৰিলো নাপতি খাই কিনে পেটটো অলপ ভাগৰ লাগিল। অলপ বাৰিতে ৰেচ ললো ৰেচ লওঁ আকৌ কেইটামান গছ চালো প্লাম গছ চমি খুব প্লাম খাল ত' প্লাম খাই কিনে লাহে লাহে লাহে লাহে আমি অলপ আগুৱাই আহিব ধৰিলো অলপ টাইম যোৱাৰ পিছত আমি চালো অ তাৰে যিবিলাক ফৰেষ্টৰ গাৰ্ড আছে ফৰেষ্ট ডিপাৰ্টমেন্টৰ মানুহ আছে সিহতে বন্দুক লৈ আহি আছে আহোতে মাক সুধি আছে। দে তোমালে কত জাবা আমি কলো যে যাম। সিহঁতো কলে তোমালোকে লাহে লাহে যাবা এইটো অলপ হেই ৰাস্তা টো অলপ হে আছে ডেন্ডাৰ আছে তুমি তোমালোকে চাই চাই যাবা আৰু বহুত ওপৰত হয় কষ্ট হব তোমাৰে আম বোলো ঠিক আছে, আমি এতিয়া টো বল নহি যাব পাৰিম। আমি অলপ জ আকৌ গলো আকৌ ৰেষ্ট ললো ৰেষ্ট পানী অলপ খালো।
কিমান কো কিমান কিলোমিটাৰ গৈছিলা খোজ কাঢ়ি মানে হেৰি কিনে
উম বা অ উপৰটো তোমাৰ সেই এ তাৰ পৰা চাৰি পাঁচ কিলোমিটাৰ হ'ব তাৰ দুই তিনি দুই তিনিটা এনেকে বগাই বগাই বগাই বগাই যাব লাগে। ত যেতিয়া আমি আধা খিনি পালো তেতিয়া দুখন দুখন মানে ৰাস্তা ঘ এখন পিলেকোল যোৱা ৰাস্তা এন্ট্ৰি আৰু এখন আছিল তুমা তুমজাং যিটো একেবাৰে ওপৰ ত আমি ভাবিলো ইমান কষ্ট কষ্ট কৰি আছো যিহেতু আমি প্ৰথমতে এ ষ্টেচন কৰিকেনে আকৌ ৰেজিষ্ট্ৰেচন কৰিলো কৰি এইনে গাঁৱলৈ গলো। তাতে অ এক ঘন্টা মান পাইন গচৰ তলে তলে খোজ কাঢ়ি কাঢ়ি আমি গাওঁখন পালো গাৱৰ পিছ পিছত আমি এয়াতাতে ক'ত থাকিম গাঁৱৰ মানুহবিলাক এনেকুৱা ভাল আছিল এনেকুৱা মানে তাৰে ল'ৰা ছোৱালী বিলাক বহুত ভাল তাতে চব বস্তু ফ্ৰেচ লিয়া আৰু তাতে মানুহবিলাক ইমান কষ্ট কৰি জীৱন বহুত আৰু ইয়াতে নিজৰাৰ পানী বা খাই কোনো দমকন সমকল একো নাই। তো এনেতে উম থাকা জাগা আছিল কেম্প বুলি কোৱা হয়। ত কেম্পত তমাৰ এজন মানৰ পাঁচ শ কে লয়, দুজন দুজন আছিল যিহেতু, কেম্পত থাকিলো। আৰু মানে আমি ৰাতি খোৱাৰ কাৰণে এ খোৱা বস্তু চিকেন আৰু নন ভেজ আচিল। মানে শাক পাচলিৰ চবজি, আমি চিকেনটো প্ৰিফাৰ কৰিলো সেইটোৱে আৰু।
উম হুম।